আকৌ মই কওঁতে এইলে আজি টাক্স বোলে ক কমপ্লিট সেইকাৰণে তোমালে কল নাযায়।
তুমি মোলেও মাৰোঁতে নাই অহা।
নাই অহা, মই তোমাৰ স্ক্ৰিনশ্বট দিম বাৰু এনেকে টাস্ক
আ, গম পাইছো বাৰু গম পাইছো, গম পাইছো বাৰু অ। সেই তেনেকুৱা হয় বাৰু মোৰ তেনেকে চাৰিটা পাঁচটা টাস্ক এনে গুচি যায় কেতিয়াবা। এ, মোৰ তেনেকে গুচি যায়।
তুমি জমা দিয়া নাই নেকি সেইটো, টাস্ক গীতা জমা দিয়া নাই নেকি টাস্কটো? অ', চাবমিট নাই কৰা নেকি?
যোৱা নাই নি নাই তেতিয়া নেদেখা অলপ টাইম লাগিব। সেৰি হৈ গ'ল অ', লগে লগে নাহে টাইম লাগিব।
তুমিনো মোৰলৈ দুটা ক'ল কৰাণে তিনিটা ক'ল কৰিলা মোৰ অকল দুটাহে ওলাইছে ফোন কৰা।
দুটা উলাইছো নি?
অ',
উলাব উলাব লাহে লাহে। ধীৰে ধীৰে নিকলেগা। তোমাৰ টাস্ক কেইটা হ'ল কমপ্লিট?
এটাৰ
হুম?
মাজতেই কৈছিলোঁ সেইটোয়ে।
অ', আচ্ছা কোনে ফোন মাৰি আছে?
খোৱা ফুলৰ কৱা মাৰি আছে নেকি?
ৰুবলে ফোন
তাললৈ ক
হাঁ?
চব বোলো অকল এইটো এপটে লাগি আছে। খাদ্য কথাও পাতিব পাৰা আকৌ গম পাইছা
খাদ্যৰ কথা প পাৰি অ', তুমি ভাত খালা নে?
ভাত খালো কিহে খালা তুমি?
মই তোমাৰ এই জাষ্ট ভাতটো খাই আহিছো তোমাৰ হাত খনে দি চাউল কিটা লৈ পেলাই নিমখ তেল দালি আলুগুটি ভাজি দি ভাত কেৰেলা চোতাই পেলাই পানী অলপ খাই পেলাই এতিয়া তোমালৈ ফোন মাৰিছোঁ।
তাকে। ৰাজো আছে দেখোন, মই তোমাৰ কঁঠাল
আচ্ছা।
নিমখ দালি। ভাত, চাউল তা তাৰপিছত তোমাৰ আৰু কি আছে?
আৰু কি আছে আৰু মচলা আছে। আ, হালধি আছে।
নাই ম মাছ মাছ মৎস।
মাছ উছ সেই কথা তাৰপা, সেই খেলাতেন ন' বাকী খোৱা বোৱা কেনেকুৱা চলিছে? থাকেই নে মৎসয়তো থাকেই নে?
আছোঁ কিবা উম,
খোৱা বোৱা কেনেকুৱা চলিছে বাকী?
দিনটো কিবা এটা মুখত লৈ থাকিব লাগে আৰু নহ'লে আমনি লাগে।
হয় বাৰু দেই সেইটো, বাকী ঘৰত তেন্তে চব চবেৰে ভাল ন?
অ', বাকী উৎসৱ কেনেকুৱা চলিছে উৎসৱ?
উৎসৱ। উৎসৱ - উৎসৱ চলি অ', উৎসৱ চলি আছে খালি চব অহা নাই আহিলে চলি যাব আকৌ।
এবাৰ দুগা বজাত ঘূৰিব লাগিব আকৌ গোটেইখিনি একেলগতে।
অ' দূৰ্গা পূজাত যাব লাগিব চবলৈকে ফোন এটা অ', চবলৈকে ফোন, মই কবলৈ কৰ দেহি। কি
অজয়ক কলা নেকি?
অজয়ক কোৱা নাই কোৱা নাই মই ভাত চাত খাই মেলি উঠিছে ফোনটো মানে অকল এই ফোনত মই ফোনহে কৰি আছোঁ চোৱাই নাই বেলেগ একো।
মোৰ ফোনত ছিক্সটি নাইন। মোৰ পইচা লাগে মেইনকে, বহুত কেইটামান পইচা লাগিছে। পাঁচশ এটা জমা আছে ইয়াৰ পৰা যদি কেইটামান পাই যাওঁ চিন্তা নাই আৰু।
আচ্ছা মোৰ সে পইচা লাগে মানে সেইকাৰণে পুৰা কল কৰি আছোঁ।
মোকো পইচা লাগে, মোৰ টাস্কটো মই বাৰু তোমালেই কৰিম এনেও।
অ', মোলে আৰু ৰুবলো আছে তালেও কৰিব পৰা।
এইবোৰৰ লগত নিমিলে মোৰ।
নিমিলে নি?
উম, ভাইব মিলা লাগে।
ভাইব মিলা লাগে নি?
উম,
হয় বাৰু দে সেইটো মানে হয় বাৰু সেইটো বোলো দশ মিনিট নহলে কি কথা পাতি থাকিবা?
এটো তোমাৰ লগত ফাল্টু কথা পাতি থাকিলেও
অ', সেইটোৱে। সেয়া বাকী হেৰিয়লে যাওঁ ব'লা দাদা এনেই ফুৰি আহোঁগে চুইজাৰলেণ্ডৰ চাইডে যাবা নি?
চুইজাৰলেণ্ডত মোৰ প্ৰাইভেট জেটখন যাব বাৰু মই তোমাক পঠিয়াই দিম বাৰু ম মই জেতট মুখনে যাবা মোৰ মানে মা দেউতা হত যাব
কি এইটো হেৰিটো হ'ল সপাই। অ', তাৰপা হেৰি অ', মোৰো সে যাব মানে দুখন দুখন নিম ছিলো প্ৰায়ভেট
ময়ো এই গাড়ী পঠিয়াই তাৰ পিছত তোমাৰ কোনখন ৰঙা খনৰ কথা কৈছা নেকি?
ৰঙা মানে মোৰখন ৰঙাখন আছে - আছে - আছে।
সেইখন নচলোৱাই তোমালোকে। এ তুমি শেষত নচলে মোৰ দেখিছা নে কিমান সোপা পৰিয়ে আছে ছেমে।
পৰি আছে হয় নাই, মোৰ সেই একেই কিনো কৰিবা? হয় এ দাদা ৱাটাৰ লেভেল কিমান? অ', হেল্ল'
ন' কি বুলি কৈ এতিয়া এনেই পৰি আছে। ডাঙৰখন লৈ ললোঁ যে শৰিখনো কাম নাইকিয়া হৈ গ'ল।
সৰুকেইখন কাম নাই হয় বাৰে মোৰ সেই হেলিকপ্তাৰ হেলিকপ্টাৰ ম ভাল নাই এনে ওচৰে পাজৰে গ'লে এইকন হেলিকপ্টাৰখন এইখনৰ পৰা নাৰায়ণপুৰ গ'লে মই লৈ যাওঁ কেতিয়াবা, উম,
এ মই নাৰায়ণপুৰত তোমাৰ হেলিকপ্তাৰ কেতিয়াবা কাটছিন এনেই মই লেম্বৰগিনি খন নিও। লেম্ব নিউ তাৰপিছত তোমাৰ এই পি এম ডাব্লিউ এমফ'ৰ খন যে মদি মদিফাই কৰি লৈছিলোঁ।
এছত
এই খনটো কি চল চলাবা আও। তোমাৰ ফাৰাৰীখন হ'ল নাই?
ফাৰাৰীখন আছে আছে থৈ দিছোঁ সেইখন এ সেইখন এনেই
অ', মামৰে ধৰিলে?
হয় মানে।
ঠিকেই মামৰ তুমি তোমাৰ সেই আণ্ডাৰগ্ৰাউণ্ডটো ক'ত থ'বা, গেৰেজটো আণ্ডাৰগ্ৰাউণ্ড গেৰেজটো?
অ', সেইটো ন' সেইটো থৈছো গোটেই মানে তোমাৰ বাইক চোপা বাইক আকৌ তোমাৰ এইবিলাক গা চাৰী সেইবিলাক চব ভৰ্তি হৈ গল মানে।
লেম্ব উৰোছ খন কিনিলা নাই তুমি কিনা কথা যে আছিলে?
কি খন?
উৰুচখন উৰুচখন লেম্ব গিনি।
অ', সেইখন কিনা নাই, সেইখন কিনা নাই, কিনিব লাগিব। ভাল মনত পেলাই দিলা থেংকিইউ।
মই এইখন ছিক্স বাই চিক্স কৰিলোঁ অ', কি?
এ তুমি কলটো কাটিলে মই গৈ পেলাই লৈ আহিব
তাকে মোৰ এখন ছিক্স বাই ছিক্স কৰোঁ নেকি? এইখন ছিক্স বাই ছিক্স কৰি দিওঁ মোৰ মতে এই জিৱেগন খন। ছিক্সটি ছিক্সত উম, ছিক্স বাই ছিক্স কৰোঁ মানে পথ পথাৰ চথাৰ চলাবলৈ ভাল হব মানে উম, পথাৰ পথাৰ চতাৰ ভাল হ'ব আৰু। এটা ৰল চয়েলচ খন কিনিলো এতিয়া একদম চলাই ভাল পোৱা নাই নহয় ফিল নাই মানে।
এ সেইখনত একো ফিল নাই এনে
চাউন টাউনো একজচো নাহে কিন্তু গাড়ীৰ স্পীড আছে।
স্পীড আছে বাৰু মানে অৰা এটা আছে বাট ভাল নালাগে।
মই মানে মাহঁতক দিওঁ সেইখন কাৰণ সেইখন মা অক মানে বয়খীয়াল মানুহৰ কাৰণে ভাল মানে।
অ', হয় বাৰু মই এই আমাৰ সেইয়া
খন কি কৰিলা তোমাৰ খন?
সেইখন এই হেৰি আমাৰ এই ঘৰত কাম কৰা মানুহটোক দি পঠাইছো।
অ', কি কিবা আনিবলৈ পঠিয়াইছে?
অ', নহয় তাৰ সিহঁতৰ ঘৰতে থাকে মানে সি অহা যোৱা কৰিবলৈ। তাক দি থৈছো দিগদাৰ হয়।
মই চিনেমা হল এটা বনাম নহয় গম পোৱা নোপোৱা ঘৰৰ ভিতৰতে। উম, ডাঙৰ হ'ল টিপ টপ ফ'ৰ ডি।
বাহ যাব লাগিব চাবলৈ তেন্তে।
আহিবা মই এইফ চিজ বোৰ তালে যাওঁ দিয়ে
গৰমৰ দিনত আমাৰ ঘৰলেই আহিবা একদম পুৰা তোমাৰ হেৰি চুইমিং পুল টুইমিং পুল বনাই থোৱা আছে। আছে জিম চিমো কৰা যদি আহিব পাৰা। পিছফালে অ', পিছফালে বনাই থৈছো।
ভাল হৈছে ভাল হৈছে।
আহিব পাৰা একদম মজাকে পইচা নলও চিন্তা নকৰিবা লগৰ নহয় জানো।
উম, উম, তাকে যাব লাগিব। তোমাৰ হোটেলখন কি কৰিলা?
হোটেলখন - হোটেলখন আছে যাওঁ মাজে মাজে কেতিয়াবা মন গলে।
আমনি তাতে নাই যানো এতিয়া?
তাতে আছে তাতে আছে। ফোন মাৰি মোলৈ ফোন মাৰি থাকে আম্বানীয়ে মই বোলো টাইম নাই পাছত পাতিম। সপ্তাহত মানে মাৰে আৰু চাৰি পাঁচবাৰ মান।
ই অলপ পইচা আমাৰ পৰা খোজে তাকে
সেইটো বেয়া লাগে। সেইটো মোৰ মানে মানুহ বিলাকে যানে, কিন্তু মানুহ বিলাকক মানে মই উলিয়াই দিবলৈ কোৱা নাই। নহলে আম্বানী ষ্টেটাচটো বেয়া হৈ যাব ন' অলপ।
এইবোৰ উলিয়াই পেলে লাভ
উলিয়াই লাভ নাই যোন যেনেকে আছে তেনেকেই আৰু তেনেকে
তাকে গাড়ী গাড়ী লৈও আমনি লাগি গৈছে আকৌ। কি কৰিবা গাড়ীবোৰ লৈ লৈ আমনি লাগি গৈছে বোলো।
তাকে সকল ফুৰি আহিব লাগিব ক'ব পৰা। বাহিৰৰপৰা হাঁ?
মংগল গ্ৰহৰ পৰা আহোঁগে নেকি হেল্ল'
অ', কৰপৰা?
শুনিছা নাই? মংগল গ্ৰহৰ পৰা বোলো, ন' মংগল গ্ৰহৰ পৰা আহোগৈ বোলো
অ', এ মই গৈছিলো নহয়।
কা গলা নেকি?
মংগলগ্ৰহত সেই ইলেকশ্যনত কোন জিকিলে জানা নাই মোদী জিকিলে মোদী।
অ', মোদী তাত জিকিলে? এই তাপ্ৰতি লগতে পইচা লগাইছিলো বাৰু, তাৰ লগতে পইচা লকাইছিলো বাৰু। অ', মোৰ লাভেই হ'ল।
লাভে হ'ল নে অ', নহলে হয় সি জিকিলে।
পইচা চাগে ভাল খৰছ কৰিলা?
খৰছ কৰিছে বাৰু দেই অলপ মানিব লাগিব, খালি মানে আধা খিনিতো মো পাই ললে কি কম আৰু এতিয়া?
এইটোৱে সি পইচা লৈ নিদিয়ে।
সেই সেইকাৰনে নালাগে। কি বাকী হৈ গল অ'ই, টাইম।
হৈ গ'ল, তেতিয়া হ'লে আমি বিদায় মাৰিছো। পিছত ৰাতি কৰিম উম, উম, টাটা।
উম,